অ
হেল্ল'? অ, ভাল আছে নে ককাই? নে ভালে আছো, আপুনি ভাল আছেনে? কি কৰি আছে এতিয়া আপুনি?
হা'?
কি কৰি আছে আপুনি এতিয়া?
এতিয়া বহি আছোঁ, অলপ চাইলেণ্ট ঠাইত বহি আছোঁ।
অ', খোৱা - লোৱা কৰিলে?
খোৱা - লোৱা কৰিলোঁ।
উম, ভালেই হৈছে তাৰপিছত এতিয়া মানে কল মানে ভ্ৰমণ কৰা কোন ই বনাইছে নেকি? মনত আশা ৰাখিছে নেকি?
ভ্ৰমণটো, ভ্ৰমণটো কৰিব লাগে, গৰমৰ বন্ধ দিছে জুলাই মাহৰ ইচ স্কুল ছিছ স্কুল বন্ধ।
সেইটোৱেই মানে এতিয়া মানে প্ৰগ্ৰাম মানে বনাব লাগে যে
হয়।
এ মানে যাম, মানে মনত আশা ৰাখে না বহু মন আছে। যেনেকৈ কিয়, কোনোবাই দিল্লী যাব, কোনোবাই কলকাতা যাব। কোনোবাই চিলিগুৰি যাব মানে
ফুৰিব লাগে, ফুৰিব ফুৰিলে কি হয়? ফুৰিলে আমাৰ মন টো অলপ ভাল হয়। মনত যদি কোনো প্ৰব্লেম তাৰমানে অসুবিধা থাকে। বহুত মানুহৰ মন বেয়া হৈ থাকে নহয় ঘৰত গোটেই দিন বহি থাকিলে। সেইখিনি মনটো ভাল কৰিবলৈ অলপ বাহিৰত ফুৰিব লাগে। ফুৰাত
মুন মূ্নটো অ' মূ্নটো পাত তোন কৰিবৰ বাবে বাহিৰলৈ যাব লাগে, এতিয়া বাহিৰত যাব তাতে বাহিৰত, মানুহত মানুহে কি দৰে চলি আছে তাৰে তাত
অলপ বাহিৰে পৰিবেশটো, বাহিৰে পৰিবেশটো ল'ব লাগে, পৰিবে থিব লাগে, বাহিৰৰ পৰা জ্ঞান আমি খালি বাহিৰত ফুৰিলেও নহ'ব আমি বাহিৰৰ দেখিলোঁ ন তাৰমানে অ' আ কালচাৰ তাৰমানে বাহিৰৰ যিখিনি চৰিত্ৰ আমি অলপ লগতো লৈয়েও আহিব লাগে।
সেইটোৱেই। যেনেকুৱা মানুহে কি কি খাই? কি পৰিধান কৰে? সাজপাৰ, তেওঁলোকৰ ব্যৱহাৰ
কিবা এটা আৱাজ এটা শব্দ কিবা এটা হাই আপোনাৰ ফালৰ পৰা কিবা এটা শব্দ হৈ আছে না, তাৰমানে, পোকৰ কিবা এটা আৱাজ আহি আছে। যিয়ে নহওক, আমি বাহিৰত ফুৰিব লাগে, বাহিৰত ফুৰাটো আমাৰ, তাৰমানে বাহিৰৰ যিখিনি পৰিৱেশ
অ', সেইটোৱেই আপুনি আ, আপুনি, যাবনে
হয় হেল্ল? আমি অলৰেডি বাহিৰত, তাৰমানে কেইবা ঠাইত ফুৰি আহিলো হা। যেনেকৈ, আমি ক'ত যাব বুলি ভাবি আছে বাহিৰত? হেল্ল? হেল্ল?